হেল্ল' আমাৰ এনে কেইটা হৈ আছে?
এনেই আমাৰ পোন্ধৰটা হৈ আছে।
পোন্ধৰটা
অ হৈ যায় আৰু এহঁতৰ এ আমাৰ
বাকীটো তহঁতৰ, তহঁতৰ দু তে লগতে যাবয়ে। দুইটাই মহা-মহাবিদ্যয়ালয়ৰ পৰা নাযাব। এই দু দ্বিতীয় মহাবিদ্যয়ালয়ৰ পৰা নাযাব। গিলাই শিক্ষক গিলাই অ তাহালে কেতিয়া যাব শিক্ষক পাঁচটা, চাইটা, দুটা, এটা? পাঁচটা আমাৰ আমাৰ পোন্ধৰটা, হ'লেই দেখোন বিশটা। আাৰ গাড়ীৰ ক বাচ থাকে কি হ'ল। দুটা চিট আকৌ ৰাখি লৈ যাম কিনো হ'ল তাতে। বেক-চেক লৈ যাম তাতে। বেক-চেক থম আৰামত ঘুমে যাম।
ধৰে ভৰা।
এ ধৰিব কমে যাম আমি লবয়ে গাড়ীখন আ ভড়া ললে ল'বয়ে গাড়ীখনত আকৌ
অ দে মই‍
শুন শুন গাড়ী গাড়ীখনে যদি কয় গাড়ীখনে যদি কয় পোন্ধৰ হাজাৰ আমি বাৰ হাজাৰ তেৰ হাজাৰ
অ সেইটো অ গুৰুৱে সেনেকে কৈছে বাৰ হাজাৰ ধৰিবা দি আৰু বাৰ দহ হাজাৰ ধৰিব দিছ
বাৰ দহ হাজাৰ টকা উ বাৰ দহ হাজাৰ টকাত যদি যাব যাবা পাৰো শুনছা না
অ অ শুনছো
বাৰ দহ হাজাৰ টকা যাব বুলি আমি আহ আমি এটাই আঠ চ ন চকৈ দিব লাগিব
আচ্ছা নহ অ হৈ যাবচোন তেতিয়াহলে কমতে হৈ যায় তুমাৰ
হয় তেতিয়াহ'লে তেতিয়াহ'লে যাব পাৰিম কিন্তু এক হাজাৰ টকাকে দিলি যাবাকিয় আহিল কিন্তু এনেও ভিতৰৰ জোগাত নেনেইগিলা এগিলা গাড়ী
উম তাকেতো সেইটোৱে এা আৰু সোনকালে যাব লাগিব আমি
নিজৰ মতে গাড়ী লৈ যোৱাটো বেলেগ কথা আমি কেইটাত গৈছিলো জান ৰাতি বাৰটা বজাত গা চা ধুই এটা বজাত ঘৰৰ পৰা গৈছো বোলে তল আমাৰ তলৰ লাগি
অ
চাই কিনে মই ডাইৰেক্ কম আৰু এ আমি আমাৰ এই আমাৰ মানে এইখিনি যে আৰু শুৱাল আৰু
অ অ অ
আমাৰ আমাৰ গাঁওখন গীতানে চুজান হয়
সেই তা
এ তিনটা তিনটা বাজানাই আৰু তিনিট গোটেই কিলা চলি লৈ ললো লৈ কিনে আমাৰ গাঁওখনৰ গেটটো এচু আৰু গামিছা হয় নহয় তিয়া নহয় তিয়া নহয় তাৰে তাৰে আগত তাৰে আগত তাৰে আগত দুইটামান বাজে জন্ম জন্দে ছে ন দুটাৰ মাজ যায় হন হন হ হ আ মই এইটো হিচাপ তো দি দিও গম পাবি কেইটাত ওলাব লাগে
উম
আমি দুটা বজাত ওলাইছো
অ
কিনে আমি এই সাত কেতিয়া বজাত পাইছ ন খানা খানা পা
মুছি দে মুছি দে
কেইটাত পাইছো যান
শিক ত
দুটা পঞ্চাশ মানতে বাইছো পঞ্চাশ নহয় কছমানতে পাইছো খাল ৰাস্তা খালী ৰা কোনো নাই
অ
ইচপুৰা দবাই ৰ গৈছো এক এশ এশ এশ দহ সেনে কিছু যাই কিনে আৰু যাই আমি এই আমি ইতি য'ত যাৰ কথা নামটো কৈছ সেইখিন নেমি কেইটা বজাত পাইছে জান ৰাতি?
কেইটাত?
চাৰিটা।
বোৱাহ! !
চাইটা বজাত সেইখিনকেইটা চমি ৰাতি যায় তাতে আমাৰ লগৰ আমাৰ সেই বন্ধু এটাৰ ঘৰ ঘৰৰ মাহে আছে মানুহ আছে।
অ।
কালি সেনেকে লগ ধৰিলা লগ ধৰিকে কথা- চথা পাতিলো।
অ।
সি মানে তাৰে ভাষা জানে আৰু আমাৰ এই ভাষাও জানে অসমৰ ভাষাও জানে জানে সেইটো কাৰণে সি কৈছে আৰু যদি কিবা হয় কিবা যদি হয় মোক ফোন মাৰি দিবি। কৈছে মোক যোগাযোগ কৰি দিবি কিবা যদি হয়।
সেনেকে চিনাকি মানুহ থাকিলে ভাল।
আমি আৰু চাহ চাহ-তাহ খাল সেহেতৰ তাতে আমি লৈ গৈছিলো লৈ যাই চাহ-তাহ খালো সিও খালা। সি তাতে থাকিলগে সি মানে গাড়ী চলাই সি তাতে সেই বস্তু অনা নিয়া কৰা।
অ।
সেনেকে সিও থাকিল আমিও আহিলো আমি আৰু চেৰাত দেখি আছো চেৰা।
অ অ এই
বুজি পাইছানে?
অ বুজি পাইছো দে।
অ তাকে লেকি আহিলো আহোঁতে আৰু ধৰিলে নহয় আধা ৰাস্তা
অ তেনেকে আমি আমাৰ সেই নলৰ এটা আছিল
অ।
নলৰ ভাল আৰু সেই এনে অসমীয়া জানে দেচোন তেনেকে আৰু বেলেগ নাই আৰু আমাৰ। পাইছে আৰু কিবা কিবি সেই মানে বস্তু পুলিচ আহিছে আৰু যাব দিছে। ৰাতিকে আহিছে দূৰৰ কাৰণে হয় কেনে সোনকালে
অ ঠিকে আছে দে।
খালি তাৰে যদি তাৰে যদি তাৰে যদি সেই ধৰে
অ।
উলিয়াব বহুত তাৰ তাতে যিতি একো কৰিব নোৱাৰ হই তই ৰখি কিনে যিতি কৰিব নোৱাৰ।
উম এই ৰ কিয় কৈছো সেনেকে মোৰ সিমানে একো নাই।
উম হয় দে। মোৰ মে মোৰ এটা মোৰ এটা অ মোৰ এটা কথাই বেলেগ নাই লাইট যাব চাইছে লাইট লাইট লু
লাইট কি?
লাইট ব্লু
লাইট ব্লু অ অ অ অ বুজি পাইছো বুজি পাইছো দে অ।
ম উম উম উম তাতো যাব ইচ্ছা আছে। তাতে আমি সোমাব ন নোৱাৰিলো আহোঁতে সোমাব অ আমি আহোঁতে সোমাব নোৱাৰিলো তাতে মানুহ বহুত
এইবাৰ সোমাম দে ন যদি হয় পইচাও
তাকোতো তাকালে কিনি এনে নানিব আৰু তেয়ো বোলে তাৰো বহুত জেগা আছে ন তাতেও। বেলেগ বেলেগ।
কি বা হয়।
আৰু আৰু বেলেগ বেলেগ নাই শিক্ষক কি সুধবি জান?
কি?
শুন'ছ না জুনীয়া গাড়ী চ যোনে গাড়ী চলা অ', যোনে গাড়ী চলাওক হয়, সেই মানুহটো তাত যাই বেছি নে পোৱা নাই সেই জেগাত? যদি যাই পোৱা নাই ৰিস্ক লব নোৱাৰোঁ সেইবিলাক জেগা।
অ', নাই চিনাকি মানুহ দে।
অ', সেইগিলা জেগাত যদি যাই পোৱা নাই ৰিক্সা লব নোৱাৰা গম পাওঁ নে?
উম, পাছো। ভয়ে লাগে।
অ', আ,
তাকেই বোলো এইটো তোৰ যন্ত্ৰটো ঋতু বন্ধ কৰি থ হুম হুম মাৰি আছে।
এইকণি হ'ব আৰু।
অ', অ', চিতি বচ অ', কি কৰছি?
কৈছে কৰি আছোঁ কৰি থাক।
অ',
অ', এইবাৰ এই কৰ'ব নেকি। এইবাৰ
এইবাৰ কি? কোনে?
হয়,
এ তোৰ মাতটো আহা নাই ভালকে। অ', মোকো কৈছে দে মোৰ লগতো মোৰ লগতো কৰে বোলে। এ তোৰ মাতটো এ তোৰ মাতটো ভালকে আহা নাই। তোৰ মাতটো ভালকে আহা নাই। হেল্ল' হেল্ল' অ', শুনছো এইবাৰ শুনছো দে। অ', শুনছো দে শুনছো।
এইবাৰ এইবাৰ কোৱা এইবাৰ কোৱা মই চিঠি পাম ৰ। হ'ব নে?
অ', পঠাবি অ', পঠাবি বোলো। মই মই তাইৰ লগতো কৰিম তাইৰো আছে বোলে।
অ', অ', হ'ব দে।
এইবাৰ তাই লগত কৰিম তাৰ পিছত আকৌ তোৰ লগত কৰিম ৰ'।
তাই বোলে বেলেগে আছে অ', এ খোৱাটো কৈ কৈ।
অ', কোৱাটো আছে মোৰো আছে কোৱাটো।
তোৰ দোতা দোতা আহিছে মানে চবৰে।
অ', তোৰ কেহাই নাই অ, তোৰ তৌ দুটা একাউণ্ট নাই নহয় এটা একাউণ্ট হে।
অ', অ', দু দুতাই সেই দিম কছা নেকি?
সেইকাৰণে তোৰ আহা নাই।
তোৰ দুটা হেৰিত কৰ'ছ।
অ', মোৰ আগৰ মোৰ আগতটো। মোৰ যোনটোত এশ আশী হে লাগি গৈছে সেইটোৱে সেইটো ঘৰতহে আহছি। সেইটো ঘৰতে চবৰে আহছে অ' তোৰ ইটো এতিয়া নতুন ঘৰ নহয়। তোৰ নাহে তোৰ এইটো এইটো ঘৰত যেতিয়া সেই লাগি যাব স সতম হৈ যাব। তেতিয় এইটো ঘৰতো আহিব আকৌ এ কোৱাটো আহিব উম।
অহ।
মই কোৱাটোকে থাকি এইটো কৰাটো হে ভাল।
এ ইটোৱে ভাল গৈছা সঁচা দে মই ইটোয়ে ভাল পাওঁ।
অ', মই কম এইটো লাগে মোক সেনেকে কম।
অ'।
এ তই হে কৰি লবি এইকেই দিনৰ ভিতৰতে আ এ এটা নতুন কে ঘৰ এটা খুলি লবি যাতে তোৰ মানে পিছকে সেই নহয় তোৰ এইটো ঘৰতো মে বন্ধ হৈ যায় আৰু সেইটো ঘৰত যাতে তোই কৰি থাক পাৰা নহ'লে বা তে দেৰি লাগি যায়নে।
অ', অ', সেইটো হয়। সেই যে দেখা সেটো হওতে ইমান দিন লাগে না?
অ', লাগে বৈচা তিনিদিন মান লাগেই।
এ বেছি লাগে ৰখো।
আগতে নালাগিছিল। ইটান লাগে সেইকাৰণে কৈছো মই সোনকালে খুলি থৈ দিবি। মই এটা খুলি থৈ দিছো মোৰ ইটোত খতম হৈ গি মই সিটোত কৰিব পাৰিম।
উম,
অ', মানে চা টোৰ ধৰ মানে এ মানে চাটোত ধৰ এইটোত ত্ৰিশ মান হ'বা হচি আৰু তিতান্ত সেইটো খুলবি বুজছা আহ।
অ', অ', অ', অ', অ', হ'ব দে।
নহ'লে বা সময়ব হোৱাত কি হৈ যায় ন দিগদাৰ হৈ যায়।
এই সু-সু কঁঠাল খাবি নেকি কঁঠাল?
অ', নাখাওঁ মই বেয়া পাওঁ কঠাঁল।
কিয়ে বেয়া পাৱ?
বেয়া পাওণ এ হচি হচি। মই এ লৈ কৰো ৰ এইবাৰ।
দে দে হৈছি দে।